হেল্ল' হেল্ল', অ খনা পাই আছে? হেল্ল শুনা পাই আছে?
অ ঠিকে আছে তেনেহলে, কি কৰি আছে আপুনি বৰ বৰ্তমান?
বৰ্তমান মই এনেই আছো।
হয়, খবৰ ভালনে?
আছো এনেই মাজতে ভালে।
অ, অ। ভাত পানী খালে? হয় ঠিকে আছে বৰ্তমান।
অ, এতিয়া বৰ্তমানৰ খোৱা নাই। তাৰমানে এতিয়া মই আছো এনে।
হয়।
আপুনি খালে?
মই ভাত পুৱা খুৱায়, তেতিয়াৰ পৰা ৰাতিপুৱা খুৱাই এতিয়া খোৱা নাই। গধূলিয়ে খাম আৰু একেবাৰে।
অ, অ।
আপুনি কিবা কাম কৰি আছে নেকি বৰ্তমান?
বৰ্তমানত মই এতিয়া কাম কৰা নাই।
বৰ্তমান মানে বৰ্তমান পঢ়ি আছে পঢ়ি আছে নে কিবা চাকৰি কৰি আছে সেইটো সুধিছো?
হা, হা। এটোতো মই কৰাই নাই এতিয়া মানে এনে গাঁৱত উম গাঁৱত মানে এ হেজৰা কৰা এনেকাই আৰু মানে। এতিয়া বৰ্তমানত মানে জবটো নাই পোৱা বা কম্পানী- চম্পানীত আ কোম্পানী-চম্পানীটো জব কৰা নাই। এনে গাঁৱত মানে এজৰা কৰি আছে।
হয় নেকি গ্ৰেজুৱেট হল।
অ, অ। গ্ৰেজুৱেটটো হোৱা নাই। মানে এতিয়াতে মানে হাজৰা কৰে আৰু মানে পঢ়ে আছে মানে।
অ ঠিকে আছে, কিমান ক্লাছ কিমান ক্লাছত পঢ়ি আছে আপুনি?
মই এতিয়া বি এড আ কৈ আছোঁ, বি এড নহয় বি এ বি এ।
অ কে ঠিকে আছে।
আপুনিও এতিয়া হেটাত এটা জব কৰি আছে না না
মই পঢ়িয়ে কৰি আছো, মাষ্টাৰ্ছ কৰি আছো মই বৰ্তমান।
অ ঠিক আছে।
মাষ্টাৰ্ছ কৰি আছ-
এতিয়া অ আছে এনেই মাজতে।
অ
এ
কিবা ক'ব বিচাৰিছিলে আপুনি?
অ অ বিচাৰিছোঁ মানে এত ত
এটা জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ পৰা মই মানে আমাৰ গাঁও অঞ্চলৰ মানে কেনেকা খেতি বাতি আ কৰি কেনে খৱা যায় আমাৰ গাঁও গাওঁ গাঁৱলীয়া মানুহ কেইটা এইটো মানে মানে জানিবৰ কাৰণে মই খুজিছো আৰু আপনাৰ পৰা। আপুনি এইটো উজাই দিব, হা হা।
আমাৰ গাঁৱৰ কথাটো কৈছো নেকি আপুনি?
অ গাঁৱৰ মানে কেনেকা মানুহ কেইটাই আহ কাম কৰি কেনে বা খেতি বাতি কৰি কেনে খায় এইটো মানে মই আপোনাৰ পৰা বুজিব কাৰণে আপোনাক বুজাই দিবা দিছে আৰু
ই ইমান বিশেষ নাজানো যদিও বা চেষ্টা কৰিম আৰু।
ঠিক আছে।
মানে গাঁৱৰ প্ৰধান কাম বুলি ক'বলৈ বুলি ক'লেতো গাঁৱলীয়া মানুহবিলাকৰ খেতিয়ে হয় ন।
ৰ ৰ ঠিক আছে আপুনি কৈ থাক।
মানে গাঁৱৰ মানুহ বিলাকৰ প্ৰধান কাম বুলি ক'বলৈ গ'লে মানে খেতিয়ে হয় ন।
হয় হয়।
আমাৰ গাঁৱত মানে ধানৰ খেত- খেতিৰ উপৰিও বহুত শাক পাচলিৰ খেতি কৰা যায়।
হয় হয়।
তাৰো উপৰি সেই খেতিবিলাকৰ মানে বিজনেচতো লগায় যেনে ধৰণৰ বৰ্তমানৰ টাইমত জিকা ভোল সেইবিলাকো চিনি পাই চাগে আপুনি জানেই।
হয় হয় জানো।
সেইবিলাকৰ আঞ্জা বাগান তাৰ উপৰিও বহুত বেলেগ বেলেগ চব্জিৰ বাগান কৰা যায় আৰু আমাৰ ইয়াতে, বৰ্তমান ধানৰ খেতিও চলি আছে।
হয় হয়।
শালি খেতিটো কৰে আৰু আমাৰ ইয়াতে, বড়ো খেতিটো নকৰে।
হয় হয়।
আৰু ফল মূলৰো তেনেকুৱা খেতি কৰে যেনে ধৰণৰ। আনাৰস বুলি ক'লে বুজি পায় নে মাটি কঁঠাল বুলি ক'লে বুজি পাই বা কথাই আপুনি?
আপুনি কি কৈছে?
মাটিকঁঠাল বুলি ক'লে চিনি পায়নে আপুনি?
অ', হয়', জানোঁ',
অ', সেইবিলাক তাৰ উপৰিও আম, কঁঠাল', সেইবিলাকো মানে বিজনেচৰ ক্ষেত্ৰত মানে চলাই আৰু আমাৰ ইফালে',
হয়', হয়',
উম', ধান বিলাককো আকৌ তেনেকুৱাই খেতি কৰে, খেতি কৰি', মানে যেনে ধৰা, জহা ধান, উপেন্দ্ৰ ধানৰ নাম শুনিছেনে আপুনি?
হা', হা',?
উপেন্দ্ৰ- উপেন্দ্ৰ',
অ', এতিয়ালৈকে মানে মই শুনি পোৱা নাই',
ক'লা ধান বুলি জানে নেকি, এ ব্লেক ৰাইচ বুলি যে কয়',
অ', এইটো জানে মানে ক'লা ৰাইচ ব্লেক ৰাইচ',
সিটোৰে নাম উপেন্দ্ৰ হয়',
অ', হয়',
সেইবিলাকো মানে বিজনেচৰ লাইনত লৈয়ে যায় আৰু আমাৰ ফালৰ মানুহ বিলাকে',
হয়', - হয়',
সেইবিলাক কৰি পেলাই চলি আছে',
হয়',
প্ৰায়ভাগ মানুহ গাঁৱৰ আমাৰ ইয়াত বিজনেচ কৰিয়ে চলে এতিয়া', বিজনেচ', মানে, খেতি কৰি খেতি কৰি পেলাই মানে', বিজনেচ কৰে আৰু খেতিৰ বিজনেচে বুলি ক'ব লাগিল সেইটো',
হয়', হয়',
ইমান ডাঙৰ বিজনেচ নহয় তেনেকুৱা নিচিনা',
হুম', হুম',
বাকী চব্জিৰ খেতি বিলাকো তেনেকুৱাই', বিশেষকে বেলেগ বেলেগৰ নিচিনা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা ৰাসায়নিক', তাতেই খৰচীয়া মানে যি গোবৰ',
হয়',
কৰোঁ', বা', ব্ৰইলাৰৰ গু সেইবিলাক দি পেলাই মানে', খেতি কৰা যায় আৰু আমাৰ এইফালে',
হয়',
আপোনালোকৰ ফালে কেনকা স্প্ৰে কৰে অলপমান কৈ দিব নেকি?
অ', আমাৰ মানেটো খেতি বুলি ক'লে আমাৰ আগৰ দিনৰ মানে গোবৰৰ', এ', গৰুৰ গ', - গু', - গোবৰ, গোবৰ দি কেনে', খেতি কৰা আছিল, আগতে মানে ধানতে আছিল বা পটল, জিকা পাই এতিয়া', এতিয়া মানে খেতি কৰিলে মানে এক লাখলৈ দিয়া আছিল', আজিকালিতো মানে', আমাৰ দোকানত নাৰ্চাৰী দোকানবিলাক আনি কেনে সেইটোৱে দিয়া হয়', মানে আজিকালি জাগা নাই, মানুহ থা', -থাকিবৰ কাৰণে জোগা নাই ইয়াৰ কাৰণে মানে', মানুহত', এই, গৰু লোৱাটো, অলপমান কম পৰিমাণ হৈছে আৰু আগৰ দিনত দহটা আছিল, এতিয়া মানে দুটা তিনিটা', বা এটা কাৰোবাৰ ঘৰত গাখীৰ খাবৰ কাৰণে এটা দুটা ৰাখে এনকা আৰু', মানে আগৰ দিনত মানে', গোবৰটোয়ে বিজনেচ কৰিছিলোঁ বা ঠেলা হিচাপে', বা আমাৰ যে বুলি টুকৰি টুকৰি', এনেকা চিষ্টেমত মানে দহ বিশ টকা লৈ কেনে এইটো', বেচা অ', বেচাগিছিল আৰু মানুহ কেটায়ে, তাৰ পিছত আৰু এইটো খেতি, - খেতি', কৰিবাৰ কাৰণে',
লৈ যোৱা আছিল, আজিকালিতো এনেকে দেখ, - দেখা পোৱাও নাপায় মানে আজিকালি', নাৰ্চাৰীৰ দোকানৰ পৰা অ, নাৰ্চাৰী ঔষধ গেলা আনি কেনে আমি খেতি কৰা দেখা পায়। আমিতো ধানৰ খেতি মই অলপমান অ, বুজাই দি আছো আপোনাক, আপুনি কোৱা কাৰণে। মানে ধানৰ খেতি কৰিলে মানে আমাৰ ফালে ধানটো মানে বিধান যে বিধানটো আমি তাৰমানে হ'বৰ কাৰনে এই বাৰতে নেক্স বছৰৰ কাৰণে, এবাৰ বাৰতে মানে থব লগা হয়। ত মানে আমাৰ হয়-হয়। আমাৰ এইটো মানে কোনোবা-কোনোবা বস্তাত থই, কোনোবা-কোনোবা মাটিত। থয়। এনেকা বহুত ইত্যাদি বস্তু থোৱা যায় আৰু মানে ন। নহয় জানো? কোনোবা দুলিত থই, এনেকা থোৱা যায় তাৰপিছত আৰু যি বছৰ আইলাক, যি বছৰত মানে ধানটো খেতি কৰিব, সেই বছৰত মানে এইটো ওলাই কেনে তাৰপিছত মানে যি যি তাতে মানে কঠীয়া থল, কঠীয়াৰ বিধানটো চিতাব মানে এই পথাৰখন মানে আমি হাল বাবা লাগিল, হালটোৰ মানে আমাৰ জ্বৰ। আহ মানে, আগৰ দিনৰ মানে গৰুটোৱে হাল বোৱা দেখা পাইছিল। কিন্তু আজিকালি নাই মানে, আজিকালি ট্ৰেক্টৰে দি ট্ৰেক্টৰ ডাঙৰ বা সৰু সেনেকা নিজে-নিজে লৈ কেনে বা কোনবা হাল বোৱাই বা দি কেনে, পইচা দি কেনে, এইটো দেখা পাইছে না তাৰপিছত আৰু এইটো যি বিধান, বিধানটো মানে এক ৰাতিৰ বা দুই ৰাতিৰ কাৰণে যি গাজা আহে, মানে ইয়াৰ কাৰণে মানে এইটো এ এইকেইটা বস্তাত মানে, ভৰাই কেনে মানে পানীত জবৰাই থোৱা দেখা পায় আৰু তাৰ পিছত যিটো উঠাই কেনে তাৰ মানে এইটো হাল বাই কিনে, এইটো তাৰপিছত এটা চিতাও হয়। যে আমাৰ বিশ দিন, পঁচিশ দিনৰ পিছতো এইটো মানে যি অলপমান দীঘল হ'লে মানে, দীঘল হ'লে মানে এইটো মানে
তুলি কিনে আৰু পথাৰৰ অ, ৰুবা লাগে আৰু। নহয় জানো? তাৰ মানে ৰুবা লাগিলেতো আৰু ৰোৱা আগত মানে এইটো পথাৰতো, ট্ৰেক্টৰৰ লগত হাল বাবা লাগে আৰু এইটো হাল বোৱা বা, হাল বোৱাৰ পিছত আৰু এইটো তুলি ফালে তাৰপিছত এইটো ভাগাই কেনে দিয়া হয়। তাৰপিছত আৰু গাঁৱৰ মানুহকেইটা হাজিৰা মাতি কেনে মানে সেইটো ৰোৱা যায় আৰু তাৰপিছত আমাৰ তিন মাহৰ বা আঢ়াই মাহৰ পিছত, এইটো ফল পোৱা যায় আৰু। নহয় জানো?
এইটো খৰত আহ আমাৰ ফালে, তাৰপিছত আমাৰ বহুত লাভ পাৱওতে দেখা পাইছে যেনেকুৱা বিশ আহ, পোন্ধৰ মানত মানে পইচা গিছিল তাতে। ৰোৱাতে বা হাল বোৱাতে। আমি মানে এক বিঘাত যদি পঁচিশ মান পায়, দশ মানৰ পইচাটো আমি লাভ কৰিব পাৰিম আৰু নহয় জানো।
হয়-হয়।
যদি দশ বিঘা আমি ৰৈছে, তেনেহলে দশ বিঘাত দশ বিঘাত দশ মান কে, এক বিঘ মানে এক বিঘাত দশ মানকে, দশ বিঘা হ'লে আমাৰ এশ মান হয় ন? নহয় জানো, এশ মোনৰ লাভটো আমি পোৱা যায় আৰু এনেকাই গাঁৱৰ মানুহ কেইটা- চলি আছে যেনেকুৱা আমি জিংকা জিকা জিকা বিলাক আমি- সাৰ দি কেনে বা ফলৰ কাৰণে ঔষধ দি কেনে, এইটো উঠাই কেনে আমি বজাৰত বেচিবলৈ যাওঁ, এনেকুৱা বহুত দামি দেখা পাই আছে। মানুহকেইটা আৰু গাঁৱৰ মানুহকেইটা ক'লেতো আমি খেতিয়ে নহয় জানো। আ চেভেন্তি চেভেন্তি ফাইভ পাৰচেনে আমাৰ খেতি কৰি আছে, নহয় জানো? খেতিৰ পৰা আমি বিজনেচ আপুনি কোৱা মতে আপনি কৈ গৈছিল অলপ আগতে। যে খেতি এয়া খেতি কৰি কেনে আম আমি মানে গাঁৱৰ কেইটা আহ বিজনেছত যায়, মানে বেছিব যায় এইটোয়ে বিজনেছ নহয় জানো।
হয় হয় আপোনাৰ- লোকৰ ফালে এনে বিজনেছত ব্যৱহাৰ কৰে নে শাক পাচলি কিবা কিবি বিলাক-
আমাৰতো বিজনেছ মানে এতিয়া মানে- আছে সৰু সৰু মানে প্ৰথমে মানে বেছি ডাঙৰ নহয় আৰু।
মানে গাঁৱত কেনেকুৱা- মানে বিজনেছ কৰিবৰ কাৰণে তেনেকা খেতি কৰা নাই মানে বাগান ধৰি লওক কিবা কিবি।
অ এইগিলা হা হা এইগিলামানতেও আছে।
কলৰ অ
অ কলৰটো নাই বগৰিৰ বগৰিৰ আছে। বা আমাৰ কি বুলি কয় এইটো পটল বা জিকা এনেকা- মানে বাগান আছে আৰু বেছি ডাঙৰ নহয় নিজৰ নিজৰ- জৰ মানে খাব কাৰণে এইটো কৰা যায়। আৰু বেছিভাগে মানে মানুহ কেইটাৰ আমাৰ বেছিকে মাটি নাই মানে।
হয় হয় হয় ঠিকে আছে।
কাৰণে মানে অলপ অলপ মানে ৰোৱা যায় আৰু মানে খাব কাৰণে ওলাই। পইচাটো ওলাব লাগিল নহয় জানো ইয়াৰ কাৰণে মানে লোৱা যায় আৰু এক বিঘা দেৰ বিঘা এনে। তাৰ মানে তথাপি তাৰমানে পাঁচ বিঘা পাঁচ বিঘালৈকে মানে আমি- দেখা পাইছোঁ আৰু ৰোৱাটো।
হয় হয় হয়। আমাৰ টাইমো হৈছে নহলে আপুনি- হয় একে ঠিক আছে।